অ
হেল্লো'
হেল্ল' শুনিছানে
শুনিছানে
অ অ শুনিছো
মোৰ নাম অংকুশ
অ অ
হ বা
মই তোম মৰিগাওঁ তুমি
মই গুৱাহাটী।
অ'! অ'!
মৰিগাঁৱত কি নিজৰ ঘৰ? তাতে থাকা নে অ'! তাতে কাম কৰি আছোঁ।
নাই, নাই মৰিগাঁও ইয়াত, হেৰি ৰেন্ট হাউচত থাকোঁ। বাকী এনে বাকী এনে অৰিজিনেল হেৰি হয়, অ'! হাবি বৰঙাবাৰী। ইয়াৰ পৰা আৰু মৰিগাঁৱৰ পৰা আৰু পোন্ধৰ কিলোমিটাৰ মান যাব লাগে।
হয়! যাব লাগে।
অ'! বাকী তোমাৰ?
অ'!
লাঞ্চ কৰিলা?
লাঞ্চ এতিয়ালৈ কৰা নাই বাৰু। তুমি কৰিলা?
কি ক'লা?
তুমি কিবা পঢ়ি আছিলা? কিবা কাম কৰি আছা?
এতিয়া কাম কৰি থকা নাই বাৰু।
কিবা কৰি আছা নি?
অ'! পঢ়া কমপ্লিট হ'ল। এতিয়া মানে, সেই বিচাৰি আছোঁ অলপ কাম চাম। তোমাৰ?
মই এনে আছোঁ।
অ'! অ'! উম!
তাকৌ পিছে, তোমাৰ গুৱাহাটীত আহিবা না নাই? মেলা আৰম্ভ কৰিছোঁ গুৱাহাটী জানা নাই?
কি কৈছে বোলে?
অম্বুবাচী মেলা আৰম্ভ হৈছে গুৱাহাটীত।
অ'! অ'!
এইটো চাব আহিবা নে নাই তুমি?
অ'! অ'! যাম, যাম। বাকী গুৱাহাটীতো সে নতুনকে পাৰ্ক এখন খুলিছে। ব্ৰহ্মপুত্ৰৰ পাৰত যে এখন। ব্ৰহ্মপুত্ৰ পাৰত যে, এই পাৰ্ক এখন যে খুলিছে যে।
হয়, হয়, হয়, হয়।
অ'!
সিইটো চাইছে নেকি? চাব আহিব?
তাত আঁ দুহেজাৰ চৌবিশ চনত গৈছিলোঁ লগৰ কেইটামানৰ সৈতে। আকৌ যাম বুলি ভাবিছোঁ এতিয়া। কিবা নতুনকে আৰু অ'! এতিয়া আৰু নতুনকে কিবা কিবি বনাইছে বোলে তাত।
হয় বমাইছে ব ।
কিবা হে চাইন্স চিটি নে কিবা এখনো বনাই আছে বোলে ।
চাই চিটি বনাই আছে
অ অ সেইয় যাম বুলি ভাবি আছো ।
এই নক নতুন ব্ৰিছটো বনাইছে যে তাত মছ পৰা
বাকী তোমাৰ খোৱ বোৱা হ'ল ।
হেল্ল'
তাকে বাকী তোমাৰ ওচৰত কোন কোন আছে
অ ঘৰত মই অকলে বাৰু মানে ইয়াত ৰেণ্ট হাউচত অকলে থাকো।
চ ঘৰত
ঘৰত মা দেউতা আৰু এনেকে দাদা এজন আছে । তেওঁলোক ধৰি লও সেই হাবিৰ ৰঙাবাৰীতে থাকে কি কয় তেওঁলোকে হেৰিতে থাকে হাবিৰ ৰঙাবাৰীতে থাকে । অৰিজিনেল ঘৰত
তোমাৰ দাদা হয় ।
অ দাদা ।
মানে কি লগে পঢ়া শুনা কৰিছে । তুমি কি পঢ়া শুনা । কৰিছ ।
মইতো বি এছ চি পাছ কৰা চৌবিশত এতিয়া সে একজামৰ অ তুমি
চাইন্সৰ ষ্টুডেন্ট হয় না ।
অ অ তুমি?
মই বিটেক অট'মোবাইল ।
অ অ ঠিকে আছে এতিয়া কিবা কৰি আছে নেকি কাম?
আৰু বিছনেছ আছে বিজনেছ কৰি আছো আৰু আমাৰ জব ভেডাৰ এ আছে জব বেণ্ডাৰ কৰি আছো ।
আহ অ ।
মই সে একজামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো ।
হ'দাদ
স একজাম বিলাক আহি আছে যে সেই একজাম বিলাকৰ প্ৰিপেয়াৰ কৰি আছো।
অটো গভমেণ্ট একজামৰ কাৰণে। তুমি বি এছ চি ইন কেমেষ্ট্ৰি কৰিছা নেকি?
কেমেষ্টি নহয় অ হেৰি। বায়'টেকনলজি। উম
কেমেষ্টি কৰিলে ভেকেন্সি এটা ওলাইছিল দিব পাৰিলোঁ হয় ৰিফেঞ্চ কৰি।
অ অ।
বাকী পিছে তুমাৰ ঘৰত কেতিয়া যোৱা? অহ।
ঘৰত এ বন্ধ চন্দ হলে।
বন্ধ হলে।
বিহু চিহু এনেকুৱা কিবা কিবি বন্ধ।
ৰবিবাৰ দে দেওবাৰ দেওবাৰে বন্ধ থাকে।
তাৰপিছতে বিহু চিহু নহ'লে এইবিলাক কিবা বন্ধ ছন্দ যেতিয়া হয়।
ভালে। এনে ঘৰ কিমান দূৰ তাৰ পৰা, পোন্ধৰ বিশ কিলোমিটাৰ ন?
আহ পোন্ধৰ বিশ কিলোমিটাৰ অ সিমান মানে হৈ যায়।
তোমাৰ দাদাই কিবা কৰি আছে নেকি বিজনেচ ন চাকৰি?
আহ তেওঁ গুৱাহাটীত কিবা কৰি আছে সেই বিজনেচৰ কিবা মাজে মাজে ধৰি লওক সেই ঘৰলৈ গৈ থাকে।
অ নাৰ দাদা মানে গুৱাহাটীত থাকে
আহ। গুৱাহাটী হেৰি কি বুলি কয় এইখিনি।
কোনফালে অঁ পলাশবাৰী।
অঁ।
পলাশবাৰী থাকে যে ততে মানেৰেণ্টত থাকে?
অ ৰেন্টত থাকে।
বাকী তোমাৰ বিয়া পাতিলা নাই? বিয়া পাতা নাই।
নাই নাই সেয়া এতিয়া ভবা নাই। তোমাৰ।
নাই মই। বয়স তো তোমাৰ থাৰ্টি টু হব্।
নাই দাদাৰো নাই তেওঁ নেক্সট ইয়ৰ লৈ আছে।
কলত কেইদিন হল কাম কৰি আছে।
হা হা।
ইয়াতে কিমান দিন হ'ল কৰি আছা?
এ কিমান এসপ্তাহ মান হৈছে। তোমাৰ।
ত কাৰ লগত মোৰ হ'ল এসপ্তাহ মান হ'ল।
অ
মোৰ তেনেকে নাই বাৰু এই লগৰ কেইটামানৰ সৈতে এনেকে পতা যায় ।
কি কথা ফ্ৰী টাইমত ফোন কৰি ল'ল কথা পাতি ল'ল
অ অ
আৰু বাকী পিছে গুৱাহাটী আহা কিবা প্লেন কৰিছা নেকি অম্বুবাচী মেলা চাব কাৰণে
গুৱাহাটী আহা সপ্তাহ মানে ভাবি আছো
অ অম্বুবাচীত মেলাত আহিলে মোক ক'বা মই কামাখ্যা মন্দিৰৰ তলত থাকো ন মই
অ অ
সেইকাৰণে
অ তাতোত অ অ তাতো অম্বুবাচী মেলা চলি আছে
হা হা অ অম্বুবাচী মেলা আৰম্ভ হল আজি আজি দুই দিন হ'ল
অ অ পঁচিশ তাৰিখে শেষ হ'ব নেকি‌?
পঁচিছ তাৰিখৰ শেষ হব
অ
জব কৰিছা নে
কি কোৱা
মাৰ পাপাই ৰিটাইমেন্ট হৈ গল না কিবা বিজনেছ কৰি আছে
নাই নাই ৰিতাই হল
তোমাৰ দাদাৰ কিহৰ বিজনেছ
এ হেৰি কিবা বিজনেচ মানে হেৰি আহ কিবা টাটাৰ কিবা সোমাই আছে
কি কলা বুজা নাই‌‌ মই
মানে টাটা অট'মোবাইলছৰ কিবা হেৰি কিবা মেনেজাৰ নে কিবা অ অ
দাদাৰ লগত কি ভাল
কি কোৱা
মাজে মাজে ঘৰত আহি থাকে দেওবাৰ দেওবাৰ চাগে
অ অ চানডে চানডে আহি থাকে টিয়া গুৱাহাটীত গ'লে বাও হে কৰিম ফোন কৰিম দিয়া।
হা হা
গুৱাহাটীত বোলো এই অমুবাচি মেলা যদি চাব যোৱা হয় তেতিয়াহে ফোন কৰিম।
মই ৰাতি যাম।
অ অ।
মোৰ ঘৰ তলত না মন্দিৰ তলত।
অ অ পাঁচ আছে মানে।
অ ও আমাৰ ঘৰত আমি ঘৰৰ মানুহ হয় বাছ থাকিব গাড়ী চাড়ী ওলাবা দিয়া নিদিয়া মানুহক। আমি যাম এতিয়া হলেই
মাজিপ তোমালোকৰ ঘৰত কোন কোন আছে?
মা আছে দেউতা মই আৰু মোৰ ভাইটি। ইচ্ছ যিয়ে হয় যাতে থাকক।
অ অ ডাঙৰ নহলে।
উম। তুমি কিবা গুৱাহাটীত কাম কৰিব বিচাৰিছা নেকি?
পালে বাউ কৰিম।
চাংচাৰিত আছে চাংচাৰীত কৰিবা
অ পৰা যায়।
ইণ্টাৰভিউ চলি আছে।
অ অ মানে কেনেকুৱা টাইপৰ কি?
তুমি হোৱাটছএপটো খুলিব পাৰিবা এতিয়া।
অ নহয় মানে হেৰি কামটো কেনেকুৱা টাইপৰ?
ন'বাত পঠাইছোঁ তো মই নফটোটো চোৱা।
অ অ ঠিকে আছে।
হয় ত ঠিকে আছে হয় নহয়।
আচ্ছা বি্লিংগটৰ।
হয় হয় মন্দেপা অপেনিং। ছবে চলি আছে।
অহ অহ ঠিক আছে দিয়া নহলে কল কৰিম পিছত,
ঠিক আছে।
অহ
চাই যাবা হয় হয়
হা হা
এইটো কিবা তুমি কৰ বিচাৰিছো যদি মোক জনাবা।
অ অ ঠিকে আছে জনাম দিয়া
নহয় তোমাৰ তোমাৰ লগৰ চবৰ যদি বিলাক আছে, গাঁৱৰ কো বিচাৰি আছে কিনো জনাব। আৰু উম।
ঠিকে আছে দিয়া।
ঠিক আছে দিয়া